হেল্ল' শুনিছা? অ' শুনিছো কি কৰি আছিলা? হেল্ল'?
এই খোজকাঢ়ি আছিলোবাইলটো পটকে হাতত হৈ পৰিলে শিলগুটিত পৰিলে নেকি টেম পাৰখন অকমান ফাটি গ'ল।
অ', অ, তাকেহে বাকী
কি কৰিছা ভালে বৰ্তমানলৈকে ভালে আছিলে?
এই অ',
তাকে এতিয়া ফোন টোহে বেয়া হ'ল।
নেটৱৰ্কো প্ৰব্লেম দিছে নি তোমাৰ তাত।
মোৰ তাত নেটৱৰ্কৰ প্ৰব্লেম দি আছে নেকি?
অ অলপ লেটকে শুনা পাইছো। তুমি শুনি আছা নাই বাৰু?
মই শুনি আছো। অ',
অ, আচ্ছা-আচ্ছা। বাকী হেৰি নহয় অ' শুনিছো ঘৰত কেনেকুৱা খবৰ?
ঘৰত একদম মোটামুটি ঠিকে আছে। ছে আৰু কিন্তু হ'লেও মানে বেমাৰ আজাৰো হৈ আছে। মোৰ মই আজি তোমাৰো পথাৰলে তাৰপিছত আহি মোৰ ম বেয়া হৈ আছে।
অ' নাই নাই হে এইটো কি তোমাৰ হে কৰি দিবা এই পানীহে লাগিছে, হেল্ল'?
অ' শুনি আছো।
মানে তোমাৰ কি হয় গ'ম পাইছে গ'ম পাইছা নাই?
অ
হেল্ল'? হেল্ল'?
মই শুনি আছো।
অ', অ' শুনা মানে কি এইবোৰ হয় কেলে গ'ম পাইছ নে? আমাক এই এই আমাৰ এই দাবা পানী চানী এইবিলাক সেমেকা বতৰত আমাৰ এইবোৰ কেলৈ লাগে গ'ম পোৱা নাই? পানী চানী বা জ্বৰ পতককৈ হয় যে।
অ'।
মানে তোমাৰ হয় কি মই মানে চাইছিলো মানে এই তোমাৰ এই এনেকুৱা সেমেকা সেইবিলাকত মানে তোমাৰ বেক্টেৰিয়া ভাইৰাছ থাকে ন।
অ'।
তাত তাতে মানে তোমাৰ গোটেই হেৰিটোত মানে এয়াৰটোত গোটেই মানে সিহঁতি একচুৱেলি ঘূৰি ফুৰি মানে ব্ল' কৰি থাকে গোটেই হাৱা লগত বতাহৰ লগত। আৰু আৰু বেক্টেৰীয়া ভাই বেক্টেৰিয়া ভাইৰাছ বোৰ সেই সেইটো জেগাত মানে খুব ভাল পাই মানে থাকিবৰ কাৰণে। সেমেকা জেগ বিলাকত, তাৰপিছতে যেতিয়া আমি বৰষুণ অ' তাৰপিছতে আমি যেতিয়া মানে বৰষুণত টতি দিওঁ ন, তেতিয়া কি হয় তোমাৰ আমাৰ বা এই হাৱাটো আমাৰ লাগে, তেতিয়া কি হয় আমাৰ ভ টো ডাইৰেক্টলি আমাক তোমাৰ ফিজিকেলিো ডাইৰেক্ট এ এটেক কৰিব নোৱাৰে, কিন্তু ভিতৰত গৈ যেতিয়া এটা মানে আহ জীৱিত মানে কোষ এটাক যেতিয়া আক্ৰমণ কৰে তেতিয়া মানে এক্স এক্সুৱেলি গোটেই বেক্টেৰিয়াটো তেতিয়াহে কাম কৰিব পাৰে বা ভাইৰাছটো তেতিয়াহে কাম কৰিব পাৰে মানে। তাৰ আগলৈকে ইনে যেতিয়া আহ বায়ু টোপঙি থাকে তেতিয়া সিহঁতৰ মানে কোনো ধৰণৰ কাম নাই। তেতিয়া মানে কি হয় তোমাৰ, বাকী ভাত খালো অ' খালো।
কিহে খালা?
ভাত তোমাৰ এ মাছ দালি এইবিলাক।
অ' তুমি কৈছিলা ন ৰাতিপুৱা মাছ ধৰা কথা হয় নাই।
অ', অ' মাছ ধৰিছিলো অ'।
তোমালোকৰ এইফালে মাছতো বেছি ন অকমান, আমাৰ এইফালে নায়েই মাছ।
মাছ আমাৰ এইফালে আছে বাৰু, কিন্তু তোমাৰ হেৰি এইবাৰ এবাৰহে ক'ম মানে। আগতে তোমাৰ এ বহুত আছিলে এইবোৰ। গৰৈ শিঙৰা এইবিলাক ঢেৰ আছিল, এতিয়া ক'ম আৰু।
চেঙেলী মাছ আছে নাই সেইফালে?
চেঙেলি মাছ তোমাৰ নাই অ' চেঙেলী মাছ দেখিবলৈ নাই। গ গৰৈ মাছৰ অক অ' অ।
এই এতিয়া নহয় আজিপা তোমাৰ মই ছয় সাত বছৰ আগৰ হা মই যেতিয়া তোমাৰ এম ই স্কুলতে পঢ়ি আছিলো ন তেতিয়া মানে কি হয় আগতে তোমাৰ এতিয়া এই যেতিয়া তোমাৰ ৰোৱাবোৰ সজাল ধৰে ন। তেতিয়া মানে আমি অ' গৰু চৰুবোৰ যদি এই আমাৰ নদীৰ পাৰতো মানে মাথাউৰিতো তাতে ওখ হৈ থাকে, বহুতৰ অ, ঘাঁহ বন গৰু যি থাকে তাতে মানে আমি গৰু ধোৱাঁম। ঘৰত যদি গৰু দুটা আছে বা এজনী আছে। তেতিয়া মানে আমি এৰাল দিবলৈ লৈ যাওঁ আৰু। তাৰপিছত তাতে এৰাল দিয়াৰ পিছত মানে আমি কি হয়? এই যেতিয়া গৰম যেতিয়া খুব ৰ'দ দিয়ে নহয় ৰ'দ, দিয়াৰ পিছত মানে পানীতো মানে খুব গৰম হৈ থাকে পথাৰত।
হয়।
আৰু সেই তাতে মানে ত বেছিভাগ তোমাৰ মেক্সিমাম এই তুৰা মাছটো চিনি পোৱানে তুৰা মাছ।
টোৰা মাছ।
তুৰা-তুৰা-তুৰা দীঘল য়েছ।
তোৰা মাছ চিনি পা খাইছুতো
অ, সেই টোৰা মাছটো মানে টোৰা মাছ বুলিয়ে নহয় টোৰা মাছ ধৰা, পুঠি মাছ, গৰৈ মাছ। সেই মানে গৰমত পানীতটো গৰম হৈ যোৱাৰ লগে-লগে সিহঁতে মই ভবা সিহঁতেৰ চকুৰে নেদেখা হৈ যায় নেকি মানে বহুত বেছি গৰম হৈ যায় মানে তোমাৰ ভৰি দিলে বহুত, সম যদি থাক ন' পুৰি যাব ভৰি।
অ',
মাছবোৰ মানে একদম উপঙি যোৱা নিচিনা হয়। আমি সেইটো সময়ত মানে সেইটো হিচাপত আমি পথাৰ মানে মাছ ধৰিছিলো। আজিকালিতো পথাৰ মাছে নাপয় তোমাৰ ট্ৰেক্টৰে সোমাই দিয়াৰ লগে লগে কেঁচু কুমতিৰ পৰা ধৰি চব কাটিয়ে পেলাই।
হয়-হয়-হয়-হয়।
সেইকাৰণে আমাৰ এইফালে মাছটো কমি গ'ল। তোমালোকৰ ফালে যদি জেগাটো যদি দ হয় য'ত তত যদি পানী ৰয় তেতিয়াহ'লে মাছটো আহিব পাৰে আৰু।
এই তোমাৰ মই এটা আমাৰ ইয়াত পৰম্পৰা নিচিননাাই আমাৰ গাঁও এটা আছে কম শুনিবা হা। আহ, মানে কি হয়? এইফালে আহ পুখুৰী মানে পথাৰত পুখুৰী আছে পিছফালে আমাৰ, তাতে মানে তোমাৰ অ সেইফালে পুখুৰী মানে প্ৰত্যেক ঘৰ মানুহে প্ৰায়ভাগ পুখুৰী আছে। মানে ধৰা হলেও পৰিয়ালৰ হিচাপত ধৰা দুই তিনিটা পৰিয়ালৰ ডাঙৰ এটা পুখুৰী মানে তেনেকুৱা হিচাপত আছে। এতিয়া দুটা দুটা পুখুৰীৰ মাজৰ সেই ঠাইবোৰ মানে অলপ দৰ দ-দ নহয় জানো। পুখুৰী দুটা পা সেইবোৰ ওখ সেইবোৰ জেগাটো দ গোটেই পানীবিলাক তাতে তোমাৰ হেৰি হৈ থাকে। এনেতোতো, সেই জেগাটোত মানে মাটি ৰুবই নোৱাৰে ইমানেই যথেষ্ট পানী হয় মানে তোমাৰ, ককালমান পানী পেট খ্ৰট কৰি থব পাৰিব।
হয়-হয়।
তাৰপিছতে তোমাৰ স সেই মাটিকণত একেবাৰে শেষত ৰুৱে আৰু মানুহে পান হেৰি, আ এই সেই মানুহ ঘৰ মানে কি কয় যোন ঘৰ সেইডোখৰ মাটি। তেওঁলোকৰ তাৰমানে গোটেই মাছবলাক ৰৈ যায় ন গোটেই পথাৰ মাছবিলাক। তাতে মানে এ হেৰিয় বোকা দিয়া দিনাখানি তোমাক মানে আমাৰ গাঁওৰ গ্ৰুপ এটা আছে। গ্ৰুপ গ্ৰুপৰত দি দিব বোলে ৰাইজ কাইলে হে বোকাত, দিম ৰোৱা হ'ব গতিকে সকলো আহিব মাছ ধৰিবলে।
হয়।
তাৰপিছতে তোমাৰ গোটেই গাঁওঁৰ মানুহ বিলত যে মাচবলে যায় যে, আমাৰ যেনিবা বিল নহয় যেনিবা সেই ঠাই খত মাছ ধৰিবলৈ যায় গম পাইছা তাৰপিছত, পিছত আৰু চবেই অ, চবেই মিলি জুলি মাছ ধৰে আৰু অলপ ডাঙৰ জেগাতটো আৰু দ জেগা ন। চবেই মাছ হয় আৰু।
এই তুমি যিটো তুমি যিটো পৰম্পৰা কথা কৈছা। তুমি যিটো পৰম্পৰাগত আছে এইটো আমাৰ ইয়াত মানে কি হৈছে তোমাৰ আমাৰ ইয়াত এই পাহাৰৰ মে একদম কাষতে লগ হৈ পেলাই মানে কিছুমান ডুবি আছে আমি বিল বুলি ক'ব পাৰো। মে একদম বহুত ডাঙৰ ডাঙৰ তাত তোমাৰ ধৰা একদম দলনি হৈ থাকে তাতে তোমাৰ গোটেই ভেৰ ভেৰ আৰু বহুত দ হয় তুমি যদি এবাৰ যদি তাত সোমোৱা নহয় তুমি মানে বেলেগৰ সহায় নোলোৱাকৈ বেলেগৰ চাপোৰ্ট নোলোৱাকৈ মানে তুমি ওলাই আহিব নোৱাৰা। তাৰপিছত তাতে কি হ'ল এতিয়া কিন্তু আমাৰ এই বৰ্তমানৰ পৰম্পৰা টো আমি দেখা নাই, মানে আগতে তোমাৰ পাহাৰ এইফালে আমাৰ পাহাৰৰ ফালেদি যেতিয়া নৈবোৰ বাগৰি আহে, মাজত পাই অহা কিছুমান পুখুৰীৰ পৰা মানে মাছটো ওলাই গুচি আহে।
হয়, হয়।
তাৰপিছত মাছটো ওলাই আহি পেলাই মানে সেই বিলৰ মাাজেদি নৈখন যায় যে কেতিয়াবা এনেই পানী বেছি হ'লে ইফালে গুছি যায় আৰু তাতে মানে মাছটো সোমাই, সোমাৱাৰ পিছত প্ৰায় দুই তিনিছৰ থকাৰ পিছত মছত বহুত ডাঙৰ হৈ যায়।
হয়।
তাৰ পিছতে সেই বিলসমূহ কিন্তু সি আমাৰ ইয়াত মানে কি পাহাৰবোৰ যি টো আমাৰ অসমৰ প্ৰান্তত আছে, সেই পাহাৰ খিনিয়ে মানে ভাগ কৰি থোৱা হৈছে। আজিৰ কথা নহয় আজিৰ পৰা তোমাৰ আৰু আজু ককাহতৰ দিনতে মানে কোনে কোনটো পাহাৰ লব সেইটো আগতে ভাগ কৰা আছিলে। কেনেকে কি কৰিছিলে তেখেতলোকে জানে বাৰু। তাৰপিছত সকলোৱে মানে ভ গত মানে যাৰ যাৰ তোমাৰ ধ মোৰ ভাগৰ পাহাৰৰ বা আমাৰ ককা দেউতা পাহাৰৰ কাষতে যিখন বিল আছে সেইখন মানে ককা দেউতা ভাগৰ আৰু। তাতে যি কৰিব যি নকৰিব সেইটো ককা দেউতাৰ ভাগৰ ইচ্ছা, তাৰ সুত্ৰে দেউতাই পালে। দেউতাৰ পৰা মই পালো মোৰ পাছৰ প্ৰজন্মই পাব এতিয়া তাতে মানে কি হৈছিলে, এটা সময়ত মানে প্ৰায় পাঁচ বছৰ ছয়বছৰ পিছত মানে গৃহস্থ এই বিলখন মানে
অ'।
সিচি মানে বিলখন কেতিয়া সিচি শেষ কৰিব নোৱাৰেটো এখনৰ পানী এখনত মানে দি দিব পাৰে আৰু, কমাব পাৰে পানীতো। আ আমি মানে পুৰা মাছ ধৰোঁ, তাতে মানে গাঁৱৰ বহুখিনি মানুহ যায় তাতে মানে মাছৰ এটা কথা আছে, তেওঁলোকে মানে এটা বান্ধি দিয়ে যে এইটো চাইজৰ মাছ আমাক দি দিব, বাকীখিনি আপোনালোকে ধৰিব। এতিয়া এ এহাত এহাত তোমাৰ হেৰিয়ালৈকে আমি ধৰা ঘৰলে লৈ আহো কুঁহি মাছ দিন বা কুঁহিমাছ তোমাৰ আধা ফুটৰ মানৰ কুঁহি মাছটো ধৰা আধা কেজি নহয় তাতকে কমৰ কুঁহি মাছটো আমি ঘৰলৈ লৈ আহো বাকী তাতকে য ডাঙৰ মাছ পাওঁ তেতিয়া গৃহস্থক দি দিওঁ। গৃহস্থই সেইতো বিকে বিক্ৰি কৰি পেলাই সিহঁতে লাভটো যেনেকৈ, এই তেনেকে মানে এটাৰম্পৰা আছিলে। কিন্তু আজি পা মই বহুত বছৰ পা কিন্তু সেই বস্তুতো দেখা নাই বিল বোৰতো চাগে মাছ নাইকিয়া হৈছে।
অঁ, অঁ তোমাৰ এতিয়া তোমালোকৰ এই বিল বিল বিল যে তোমালোকৰ তাত বিল আছে হয়নে?
আছে, আছে বিল আছে।
এতিয়া অ' আমাৰ গাঁৱত টো এখন বিল আছে বৰালি কটা বুলি কৈ এখন বিল আছে। তাৰপিছত তা আমাৰ কাষখন গাঁৱত মতিয়া বিল বুলি কয় বিল আছে গ'ম পাইছানে? এতিয়া আজিকালি বিল আজিকালি বি এতিয়াতো বিল বিলাক টো অ' তোমাৰ আজিকালি চৰকাৰৰ অধীনত কিবা কিবি কৰিব লাগে নেকি? হয় মই জনা অনুসৰি। মানে কিবা পঞ্জীয়ন কৰিব লাগে হ'ব পায় দেই মানে আগৰ পৰাই আছে। অ' অ' নাই কৰিব লাগে কৰিব লাগে, তোমাৰ মানে তাতে কি কয় বিল বিলাকত আচনি পাই নহয় এইবিলাক কিব কিবি চৰকাৰৰ ফালৰ পৰা, সেইবোৰ পাবৰ কাৰণে কৰিব লাগে মানে। নহলে তোমাৰ ৰাইজে কি কৰে ৰাইজৰ। সেইবোৰ ধনৰাশিৰ পৰা মাছ চাছ দি বিকি মেলি ৰাইজে হে কৰে তেনেকুৱা হয়নে নহয়।
অ', অ', আমাৰ ইয়াত কিন্তু এই ৰাইজে ধৰ মাছ কেতিয়া গৃহস্থ মাছ দিয়া তেনেকুৱা কোনো প্ৰক্ৰিয়া নাই মানে তোমাৰ বনৰীয়া মাছৰ ওপৰতে ইয়াত নিৰ্ভৰশীল লাগে বিল খিন।
অ', অ', আচ্ছা বনৰীয়া মাছ ন।
হয়, হয়।
কিন্তু আমাৰ কাষৰ ইয়াত যোনখনৰ মোটীয়া বিল বুলি আছে এই মোটীয়া বিলখন আকৌ তোমাৰ হেই তাতে কি হয় মানে এই তাতো বনৰীয়া মাছটোতো আহেই। তাৰোপৰি কি মানে এই চৰকাৰে তোমাৰ তাতে হেৰি কৰি দিছে। চৰকাৰে মাছ হেৰিয়ৰ বাবে কিবাাকিবি পইচা দিছে মাছৰ মাছ দিবৰ কাৰণে। মই জনামতে মানে আৰু। তাৰ পিছতে আহ চৰকাৰে তাতে হেৰিয়ৰ কাৰণে এ ঘৰত এটাও খুলি দিছিল মানে বনাই দিছিলে দেই কিবা কিবি ৰাখিবৰ কাৰণে নে আচলতে পোহৰ পোহৰা দিবৰ কাৰণে নে কিবা এটা কাৰণে এটা ডাঙৰ হেৰি এটা মানে স্কেম স্কিম দিয়ে ন ফিচাৰী ডিপামেৰ্টেণ্টৰ আজিকালি।
সেই স্কিমবিলাকত মানে তোমাৰ মৎস্য উৎপাদন কৰিবৰ কাৰণে মানুহৰ আচলতে তেনেকুৱা নিয়োগো কৰা হৈছিলে সেইৰ কাৰণে।
এ তাতে তেনেকুৱা ধৰণে কৰি আচলতে ৰাইজেও হয়।
শুনিছাঁ তুমি যিটো কথা ক
অ'।
চিফ নিবা চাফা চিকুণ কৰি গৃহস্থ হওক বা ৰাইজে হওক বিলখন চাফা চিকুণ কৰি পেলাই তাত এটা আহ ত উদ্যোগ মানে সংস্থাপন পথ হিচাপে তাত ধৰা এটা আহ গাহৰি তলা কথা ভাবিব পাৰো বা বয়া বা হাঁহ ফাৰ্ম মীন পালনৰ কথা যদি ভাবোঁ এতিয়া চৰকাৰে সহায় কৰিব।
কৰিব কৰিব হয় নিশ্চিতৰূপে।
কিন্তু এনেকে বনৰীয়াভাৱে যদি থাকে তেতিয়া হয়তো মই ভাবোঁ চৰকাৰৰ পৰা একো সাহায্য লাভ নকৰোঁ। হয় চাগে।
নাই, নাই, নাই, নাই, নাই নহয়, নহয় বনৰীয়া ভাৱে নহয় বনৰীয়া ভাৱে নহয় আচলতে তাত সি স্কিম দিয়ে আচলতে মাছ মৎস্য পালনৰ বাবে মাছ দিবৰ কাৰণে বা সেই তাতে মাছবিলাকক অ', খাদ্য পানী যোগানৰ বাবে যিবিলাক মাছ পোহা হ'ব মানে ছিষ্টেমত মানে গ'ম পাইছ নে সেইটো কথা ত বনৰীয়া মাছৰ বনৰীয়া মাছটোতো সোমায়েই বাৰ বীয়া মাছখিনি আৰু তাতে মানে কি হয় অত্যাধিক চু মানে সেই আচলতে চবে এ বিলখন যিহেতু চবৰে ৰাইজৰ তেনেক্ষেত্ৰত কিন্তু আমাৰ ইহঁ গাঁওখনত দেখা পোৱা যায় কিন্তু বহুত মানুহে কিন্তু ৰাতি ৰাতি ধৰি মানে অ'। উ মানে আচলতে চুৰ বুলিয়ে ক'ব লাগিব চুৰ কৰি কৰি মাছ বিলাক ৰাতি শেষ কৰি লৈ যায় কিন্তু ধুই ধুই। য়া
হয় এই যিটো গাঁওত। গাঁৱৰ থানাতো বেলেগ ভাল গাঁৱৰ কাৰানে মাজৰ অৱস্থাৰে এটা কিন্ত আমাৰ ফালে এইবোৰ আছে চব নিজৰ নিজৰ মাটি থকা নিচিনাকে আ গুটেখিনি গতিকে ইয়াত কোনেও ধৰা তোমালোকে আহি পেলাই স্কিমৰ কথা বা তেনেকুৱা কোনো ব্যৱস্থা কৰি